হেল্ল'
হেল্ল হু
কি কৰিছা?
এয়া শুব লাগিছো
শুবও লাগিছা নেকি?
উম
আচ্ছা
তুমি কি কৰি আছা?
মইয়ো এনেই বিচানাত বাগৰি আছো তোমাৰ মনত পৰিলে সেই সেইটো কাৰণে ফোন কৰিলোঁ।
আচ্ছা আচ্ছা
হয় আৰু বাকী খবৰ পাতি হয় আৰু
ভাল ভাল কি খালা
মইনে
হুউ
মই আলুৰ চব্জি ৰুটি আৰু নহৰু চাটনি
তা পৰিয়া নখালা
হা
এ ত পৰিয়া নাখালা নেকি?
দুপৰিয়া বনোৱা নাই আজি মায়ে মোৰ কাৰণে
চাপৰিয়ে বনাইছ
আচ্ছা হয় নেকি?
উম
মোৰো
ত পৰিয়াক কি বস্তু জানানে তুমি?
নাই নাজানো কি বস্তু?
তুমি নাজানিলে কোনে জানিব বাৰু
হয় ন?
উম মই তোমাকে সুধিছো পৰিয়াল কিন।
জলকীয়া দিব নাই।
মই তোমালোকৰ ঘৰতে গৈ লৈ মানে প্ৰথম খাইছো বাৰু কি প্ৰথমবাৰ যে মায়ে বহুত টেষ্টি বনাইছিলে বহুত বহুত মই যেতিয়া প্ৰথ বাৰ খাইছিলো ন মই ইমান টেষ্টি লাগিছিলে। খায়।
তাকে ন।
এতিয়া নাজানো কিয় বেছি জ্বলা লাগে। নেখ শিমলা মে। সেইখিনি ভাল আছিলা নেকি?
অ তাকে চিমলা মিচিৰ লগত ডিপেণ্ড কৰে ঠাণ্ডা দিনত বেছি।
অ হ'ব পাৰে, সেই তেতিয়া ঠাণ্ডা দিন আছিলে চাগে?
এইটোোৱ ঠাণ্ডাৰ দিনত তুমি খাইছিলা প্ৰথম প্ৰথমবাৰ।
মই অ, মই মানে খাই লৈ পেলাই এনেকুৱাকে ভাবিছো। যে চাগে চিমলা মিচ খিনি সৰু সৰুকে কাটি তাতে নহৰু কুটি কুটি এনেকে বনাই ন?
অ তেনেক বনাই।
মানে তেল দি ভাজে চাগে?
অ তেল দি দৈ দিয়ে।
অ মানে তেলত সেয়া ভাজি ভাজি আহ মানে তেলটো গৰম হোৱাৰ পিছত মানে নহৰু আৰু কেপ্চি গাম খিনি তেলত দি থ গোতে অলপ ভাজি মেলি দৈ দি দিয়ে।
অ তাকে অলপ ভ ভ ন নহৰুতে দৈ দিয়ে তাৰ পিছতেে চাগে টাাপৰীয়াাতটো দিয়ে নেকি মানে জ্বলাটো জলকীয়াত দিয়া নেকি মোৰ ইমান প্ৰচেছটো নাজানো।
নহবাতো এনেকুৱা হ'ব পাৰে গোটেই খিনি মিক্স কৰি তেলত দি দিয়ে।
হয়। হ'ব পাৰে, হ'বও পাৰে।
সৰু চৰিয়াত দৈ চব মিক্স কৰি লৈ পেলাই তেলত ধালি কি
উম নাই জ্বলাটোতো পিছতে দিয়ে।
অ তেন্তে নাজানো। তেন্তে চাগে ন মো মোৰ তে, নহৰুটো তেলত নহৰুটো ভাজি ল। অকমান ভাজাৰ পিছত চাগে দৈ দিয়ে। দৈ দিয়াৰ পিছত চাগে জ্লাটো ঢালি লৈ পেলাই এনেকে বনাই।
অ তেনেকেই বনাই আছে। মই ইমান ভালকে নাজানো। মানে বহুত, কিচনত নাযাও ন।
উম উম।
সেইটো কাৰণে মানে
তোমালোকৰ কিন্তু পনীৰ, পনীৰৰ চব্জিটো খাই ভাল লাগে মানে।
হয় ন?
অ। কাৰণ মাহতে মানে এনেকে বিলাহীতটো মানে মিক্সাৰত মাৰি এনেকে
হয় হয়। বহুত টেষ্টি লাগে খাই কেনে। মানে প্ৰথমতে আমাৰ বিলাহীটো মানে বিলাহী আৰু পিয়াঁজটো অকমান অকমানকে ভাজি লয়।
উম।
উম অকমান অকমান ভাজি নিয়ালে তাপিছত এইটো মিক্সিত মাৰি লয়। মিক্সিত মাৰি আকৌ তেনে
তাৰ পিছত সেই গ্ৰেভিটো মানে তেলত দি লৈ পেলাই পনীৰ খিনি তাত তাতে দি দিওঁ
অ তেনেকে বনাই
আচ্ছা আচ্ছা।
বাৰু বাটাৰত বনাই কেতিয়াবা কেতিয়াবা।
বাটাৰ পনীৰ।
মানে যেতিয়া বাটাৰ থাকে ন ঘৰত
উম, নাথাকিলেও তুমি কেতিয়াবা কেতিয়াবা লৈয়ো আহো গৈ
অ, মই নানো, বেছিভাগ পাপাই আনে।
উম, আচ্ছা
তাৰপিছত
তোমালোকৰ কিন্তু খোৱাৰ নামত বহুত পইচা খৰচ হয় দেই।
তাকে বহুত বহুত।
মানে ঘিৰ ডবা বিলাক কি বাৰশ বাৰশকে কেইটা আনা?
চাৰিটা পাঁচটা মান।
ইমান যায়।
উম, বহুত যায়। আমি দুই দুই টাইম খাওঁ ন ৰুটি।
উম।
ত' এই এইটো কাৰণে।
আৰু অসমততো আটাৰ দামো বেছি চাউলত কে
অ, তাকে।
হয়
ইয়াত বুলি নহয় চবতে দাম বহুত।
ৰাজস্থানততোতো চাগে আটাৰ দামটো কম
আমাৰ তাত আটাৰ দাম অলপ কম কাৰণ তাতে হয় ন গেহু-চেহু খেতি হয়।
আৰু সিহঁতো চাগে কিছুমানৰ টো কিনিবও নেলাগে, নিজৰ ঘৰতে হয়
হয়, হয়। কিছুমানৰ কিনিব নেলাগে। আৰু আমাৰ ইয়াতে যেনেকে চাউল পায় নহয়। আহ ৰে ৰেচন কাৰ্ডত আমাৰ তাতে ঘেঁহু পায়। অঅ
এই এই ঘেঁহুটো মানে পিচাই
আচ্ছা, নিপিচা ঘেঁহু দিয়ে।
অ নিপিচা ঘেঁহু দিয়ে।
অ
অঅ।
আচ্ছা, আচ্ছা বুজিলো আমাৰ ইয়াত যেনেকে চাউল দি দিয়ে তোমালোকক ডাইৰেক্ট ঘেঁহু টো দি দিয়ে। আমি যেনিবা চাউল খিনি ডাইৰেক্ট আনি ভাত বনাই খাব পাৰোঁ, তোমালোকে ঘেঁহু খিনি পিছাই মিলে হে খাব পাৰা ন।
অ, তাকে। অ, আৰু
কিমান কেজি কে দিয়ে?
কিমান কেজি যে দিয়ে এইটো নাজানো বাট কিন্তু আ পাৰ পাৰ্চন, গোটেই মানে ঘৰত যিমান পাৰ্চন থাকে তাৰ হিচাপতে কিমান কেজি কে দিয়ে আৰু তাৰ পাছত অ পা পাৰ্চনক কেজি কে দিয়ে কিন্তু।
উম।
উম, মই ইমান নাজানো কাৰণ নাথাকো নোৱাৰো ৰাজস্থানত। এবাৰ যাওঁতে দেখিছিলো কিন্তু পাহৰি গলো কি মানে কেজিকে দিয়ে।
সেই পাই
অ' আৰু কোৱা?
তাকে কাইলে গুৱাহাটীলৈ যাম সেইকাৰণে ভাবি আছো
আচ্ছা, কালি গুৱাহাটীৰ যাবা নেকি কিয়?
এনে পেহীহতৰ ঘৰলে।
আচ্ছা।
অ।
হয় নেকি?
কিমাননো আৰু থাকিম ন।
বা পৰখি হলেও কলেজ
নাই নাই ক এইকেইদিন মই সদায় যাওঁ যাওঁ কৈছো ইদিনা সিদিনা সিদিনাকে পিছুৱাই থকা হৈছে।
হাই পৰখি তেতিয়া কন
নাই নাই বিশ্বাস কৰিব নোৱাৰি মানে।
না এইব এইবাৰ কণফৰ্ম কৰিব পাৰা কণফৰ্ম।
আকৌ পৰহিলে মন নাযাব।
হা!
আকৌ পৰহিলে মন নাযাব বোলো।
চে নাই নাই বেছি আ
নাই নাই নাই কাইলে নৰখো কাইলৈ যাব লাগিব।
হয় নেকি চাও বাৰো চাও।
তাকে।
আৰু
আৰু কি?
তুমি কি খালা?
মই কি খালো মই এখন আৰু আধা ৰুটি খালো।
আচ্ছা।
তাৰ লগত খালো পানী, লাওছ ভাজি
আচ্ছা।
তাৰ লগত খালো পৰীয়া
আৰু
সেয়াই।
আচ্ছা, ৰাইতা খোৱা নাই ৰাইতা?
এ এতিয়া বনাইছিলা নেকি?
অ ৰাইতাও বনাইছে।
কেতিয়া?
আজিয়ে।
মই নাই দেখা আৰু মানে মই। দৈ দি বনোৱা বস্তুবিলাক ইমান বেছি ভাল নাপাওঁ।
অ।
মানে দৈ টো এনেকে সহ্য কৰিব পাৰো মানে। মানে হেৰি দহি চিকেন এনেকে বনাই ন। দৈ দি পনীৰ চবজি। দৈ দিয়া টপৰিয়াই। এনেকে মানে খাব পাৰো দেই মানে ভাজি তৰকাৰী দৈ দিলে মই খাব পাৰো। কিন্তু মানে দৈৰ পৰা যোনবিলাক মানে এতিয়া। চা জপ কিবা কিবি হওক। সেই বিলাক মানে খাব নোৱাৰো।
আচ্ছা গম পাইছো কিছুমানে নোৱাৰে বাৰু।
মানে মই সেইটো চাৰা। নিচিনা গুন্ধ পাও।
ৰাইতাতো ভাল লাগে অলপ খাইকিনে।
মই বিৰিয়ানীৰ লগতহে ৰাইতা খাই ভাল পাওঁ।
আচ্ছা।
ইয়াতে এখন বিৰিয়ানি পইন্টদেখিছো মোৰ বহুত। ইয়াতে এখন বিৰিয়ানী পইণ্ট দেখিছো মোৰ খাব মন আছে।
বিৰিয়ানী পইন্ট মানে এ। আচ্ছা আচ্ছা অ ৰানীমাৰকেতৰ ওচৰত।
উম।
এইটো হ'ব বাৰু।
কিন্তু মানে ইয়াত মোৰ বস্তুবিলাক খাবও মন নাযায়। চবতে চব খাই ভাল নালাগে।
তাকেইটো। তোমাৰ চাগে টোপনি ধৰিছে।
অ অলপ ধৰিছে দেই।
এতিয়া শুই যোৱা তেনেহলে উ মইয়ো শু।
অ ভন্টিয়ে ফোনও কৰিছে মই ভন্টিক কল কৰি লম।
আচ্ছা আচ্ছা দিয়া গুড নাইট। বাই বাই অ অ শুভৰাত্ৰী।